অ শুনি আছো জুখিন আছে
আহ কি কৰিছিলা বোলো
অ মই মানে এই অলপ আগত হাত খাই উঠিলো এতিয়া অলপ এ এনেই জিৰাই আছো তুমি
অ তাকে মই মাত্ৰ ভাত খালালো তাকে অলপ সময় উলিয়াই পেলাই ভাবিলো আজি তোমাৰ লগতে কথা পাতো
অঁ
হা তাকেেতো
কি বিষয়ৰ ওপৰত আলোচনা কৰিম ভাবিছা
আজি আমি ভাবিছো আজি আমি প্ৰদূষণৰ ওপৰত কৰো নেকি যিহেতু প্ৰদূৰষণ ইমান মানে বিয়পি পৰিছে আজিকালি
উম ঠিকেই ঠিক ঠিক মানে চাৰিওফালে প্ৰদূষণী দুখন বুলি ক'ব পাৰি আজিকালি তুমি বায়ু প্ৰদূষণে কোৱা পানী প্ৰদূষণ।
অ', নিশ্চয়, মানে ক'ত মানে খেতিকাৰক পদাৰ্থ মিহলি হয়।
হয়, হয়, হয় ঠিকে কৈছা, প্ৰদূষণবোৰ যদি মই প্ৰথমে সোধোঁ যে, কিহৰ কাৰণে হৈ আছে বুলি তুমি কি ভাবা?
অ', প্রদু ষণ মানে এতিয়া মানে বহুত চিন্তাৰ বিষয়ে হৈ পৰিছে। চিন্তাৰ বিষয় হোৱা কাৰণ মানে আজিকালি ই, কাৰখানা
উম, কল কাৰখানাবোৰ বহুত লেতেৰা ধোঁৱা
লেত
তাৰোপৰি গাড়ী মটৰবোৰ
গাড়ী মটৰৰ সেইটো দুই নম্বৰ কথা, আৰু মানুহে য'তে ত'তে আৱৰ্জনা পেলাই। ইমান গোন্ধ হৈ থাকে, এইবোৰৰ কাৰণে এইটো কাৰণে মানে এটা বহুত চিন্তাৰ বিষয় কিন্তু এইবিলাক।
উম, মোৰ মতেও ঠিক তুমি কোৱা সেইকিটাটো আছেই তাৰ লগতে আকৌ মানে কি মানুহে জাবৰ জোথৰবোৰ মানে প্লাষ্ট টিক যে, এইবোৰ জ্বলোৱাৰ ফলতো কিছুমান প্ৰদূষণ হয়। হয়নে? তাৰোপৰি মানে আকৌ সেই পা কল কাৰখানাৰ পৰা ওলোৱা আৱৰ্জনাবোৰ আকৌ নদীত পেলাই দিয়ে। তেনেকুৱাকৈ পানীটো পানী প্ৰদূষণ হৈ, যায়। উম, সেনেকুৱা ধৰণৰ।
ঠিক কৈছে, আমাৰ ইয়াতো মানে দিল্লীৰ প্ৰদূৰষণৰ নিচিনাই হৈছে, বায়ু প্ৰদূষণ যিন দিল্লীত যেনেকুৱা বায়ু প্ৰদূষণ হৈ আছে, ঠিক তেনেধৰণে আমাৰ ইয়াতো এনেকুৱা হৈ পৰিব যেন পাইছোঁ।
আ-আৰু এই দিল্লীত কেইদিনমানৰ আগত একেবাৰে মানে কুঁৱলী ধোৱাঁ, ধোঁৱা সৃষ্টি হৈ, গৈছিলে যে সকলে মাক্স মাক্স নিপিন্ধাকে ওলাব দিয়া নাছিলে, মাক্স নিপিন্ধাকে মানে ক'তো ওলাবই নোৱাৰি দিল্লীত তেনেকুৱা ধৰণৰ
উম উম ইমান মানে বেয়াকে পৰিৱেশ হৈ গৈছে মানে। আৰু বিশেষকৈ মানে সুখ সেইটোৱেটো। বিশেষকৈ মানে শিশু আৰু বিজ্ঞানীক কোৰান মানে ঈদ কি বেছি বহুত বেছিয়ে বেয়া, অ' সৰু সৰু ল'ৰা বিলাকৰ চাবাচোন। মানে কি মানে ভয়ানক বেমাৰসমূহ আমাক মানে হস্পিটালত অ' চিকিৎসালয়ত মানে হেই আৰু চিকিৎসাহিন হৈ থাকিব লগা ইমান আছে।
বহুত ভয়ানক হৈ গৈছে, মানে পৰিস্থিত। তেটি, উম, উম, তাৰোপৰি মানে আক ব্যৱহাৰ। অ' হাওফাওটো গৈ নহয় এই। মানে প্ৰদূষণৰ ফলত। বায়ু প্ৰদূৰষণৰ ফলতে। হাওফাওৰো। মানে। ক্ষতি কৰে ন?
নিশ্চয় গতিকে নিশ্চয় এটোয়ে। এটো মানে হাওফাও হাওঁফাও, মানে যদি গাৰ উশাহ নিশাহাত কষ্ট হ'ব আৰু। উশাহ -নিশাত কষ্ট হ'লে মানে, মানুহতো জীয়াবৰ বহুত টান পাব আৰু।
তাকেইতো। এতিয়া, মই যদি কওঁ এই। হয় এই আমাৰ এই এনেও প্ৰদূষণ ৰোধ কৰিবলৈ কেনেকুৱা ধৰণৰ মানে পদ্ধতি কি
অ', প্ৰদূষন ঠিক কৈছা, মানে ভাল প্ৰশ্ন কৰিছা। কিন্তু প্ৰদূষণ মানে, যিহেতু বায়ু প্ৰদূষণৰ ওপৰত যদি কথা কবলৈ যাওঁ, কিন্তু গছ ৰোপন কৰিব লাগিব প্ৰথম কথা।
হয়, হয়।
গছ ৰোপণ আমি মানে জেগা, জেগা গছ ৰোপন কৰিব গৈ এইটো, নহয় যে, মানে বিশ্ব পৰিবেশন দিৱসৰ দিনাই অকল গছ পৰিবেশন কৰোঁ মানে। গছ ৰোপন কৰোঁ। গছ পুলি ৰু
ঠিক কথা কৈছা আমি অ', ঠিকেই কৈছা, এতিয়াতো অক-অলপ কেইদিনমান আগতে বি-বিশ্ব পৰিৱেশ দিৱস গ'ল মই বিশ্ব পৰিৱেশ দিৱসৱ আমি শুনা ওপৰত মানে প্ৰায় তিনিশ জোপা মান গছ পুলি ৰুইছে, বিভিন্ন ধৰণৰ গছ পুলি। নাহৰ, চেকু গমা দি, মূল্যবান গছ এনেকুৱা ৰুইছো। তুমি কেনেকুৱা ধৰণৰ কি কি কিবা কৰিছিলে নে?
অ' হয় হয়, মই ঘৰতো মানে গছ পুলি তিনি জোপা মান ৰুলো। আৰু, তাৰ পিছত আমাৰ মানে বিদ্যালয় খনলৈ গলো। বিদ্যালয়খনত বোলে আমি মিলি জুলি পেলাই মানে ভালকে তোমাৰ মন মানে গছ ৰোপন কৰিলো মই। এ সেনেকুৱাকে মিলি জুলি এইফালে আমি গছ ৰোপন কৰিলে মানে
ঠিকেই আৰু মই কি ভাবো জানান, যে অকল পৰিৱেশ দিৱসৰ দিনা আহে যে আমি গছ পুলি ৰুব লাগিব এনেকুৱা কথা কথা নহয়, হয়নে? বা বা আমি যেতিয়াই হওক যেতিয়াই যত সুবিধা পাওঁ যেনেকে তেতিয়াই আমি মানে বৃক্ষৰোপন কাৰ্যসূচীবোৰ আমি চলাই যাব লাগে। আৰু লগতে মানে সেই এই গছ পুলিবোৰক সময়মতে সাৰ পানী দিয়া ব্যৱস্থা কৰিব লাগে। কিছুমানে কিছুমানে গছ পুলিডাল ৰুৱে তো মাৰে
অহ', অহ', সেইটো এটা সামাজিক মাধ্যমৰ কাৰণে মানে সিহতে মানে অতি চৰ্চিত হ'ব বিচাৰে।
হয়-হয় ঠিকেই সেনেকে যদি অকল ফটো মাৰ- মাৰিব তেতিয়াহ'লে নৰো ন '
হয়-হয়-হয় এইটোৱেই কৈছোঁ এনেকোৱা উচিতো। একো নালাগেই মানে সদায় চোৱা-চিতা কৰিব লাগে পানী দিব লাগে সাৰ পানী দিব লাগে আৰু কিবা-কিবি
উম, প্ৰকৃতি প্ৰকৃতিকে মানে হয়, প্ৰকৃতিকে ভগৱান বুলি কোৱা হয়, গছ থাকিলেহে মানে মানুহ থাকিব হয়নে নহয়, প্ৰকৃতিক আমি পূজা কৰিব লাগে।
উত্থাপন হৈ ফেলে যদি দি এইবোৰ মানে ধুনীয়া কামবিলাক কৰে। তেতিয়াহ'লে মানে ভাল হৈ থাকিব।
তাকেইটো মানে এতিয়া আ মই কেইদিনমান আগত মই এটা খবৰ পাইছিলোঁ যে তুমি হয়তো যাদৱ পায়ঙক চিনি পোৱা। অ', সেই যাদৱ পায়ঙে যি মানে অকলে অৰণ্য মানৱ বুলি কোৱা হয়, তেওঁ এখন অৰণ্য সৃষ্টি কৰিছিল মূলাই কাথনি সেই অৰণ্যখন কিছু মান দুষ্ট চক্ৰই মানে জ্বলাই ধ্বংস ক' কৰি দিছিল। ফলত মানে তাতে যি জীৱ জন্তু বা জীৱকুলৰ বাবে যি পৰিস্থিতি কি সৃষ্টি হ'ল? সেই কি এক ভয়াৱহ পৰিস্থিতি বা সমাজলৈ মানে এক আহ নেতিবাচক বাৰ্তা প্ৰেৰণ হল যে এখন অ উ মানে এনেদৰে ধ্বংস কৰি দিয়া হল, যাৰ ফলত কিমান গছ গছনি ক্ষতি হ'ল। হয় নে নহয় গতিকে এনেসমূহ মানে এ অপৰাধমূলক কাৰ্য আৰু যোনে অপৰাধী অলপ মানে অতি শীঘ্ৰেই চৰকাৰ প্ৰশাসনে মানে তেওঁলোকক মানে দোষীসকলক কঠোৰ পৰা কঠোৰ দাম শাস্তি দিব লাগে। যাতে এনেকুৱা ধৰণৰ কাম আৰু কোনেও কৰিব নোৱাৰে আৰু মই ভাবো যে চৰকাৰ প্ৰশাসন তথা আমি বিদ্যালয়, মহাবিদ্যালয় শি শিক্ষানুষ্ঠান বোৰে এনেকুৱা মানে পদক্ষেপ ল'ব লাগে যাতে ছাত্ৰ-ছাত্ৰীক সপ্তাহে সপ্তাহে যাতে আহ' উৎসাহ জনাব লাগে গছ পুলি ৰুব বা কেনেকুৱা
ঠিক কথা, ঠিক কথা, ঠিক কথা, এ একদম পুৰা একমত। এশ শতাংশ একমত তোমাৰ কথাত। আৰু যিহেতু সৰু ল'ৰা ছোৱালীৰ কথা কলা। আজিকালি মানে এই সৰু ল'ৰা ছোৱালী বিলাক মানে মৰম বিলাক কমি গৈছে। গছ ৰোপন কৰিব কাৰণে কিছুমান শিক্ষা অনুষ্ঠান মানকো মানে ইমান মানে গুৰুত্ব নিদিয়ে। যত সিহঁতেৰ মানে নিজৰ মূল বুজি নাপায়। সেইকাৰণে মই ভাবো কি পাঠ্যপুথিৰ জ্ঞান দি লাগিলে নহ'ব। চব সঁচা কথা। মানে এইবোৰৰ জ্ঞান দিব লাগিব। গছ পুলি ৰোপন কৰিব লাগিব ৰাস্তা ঘাট তাতে মানে এইবোৰো পেলাব নালাগে আবৰ্জনা বনাব লাগে আৰু আৱৰ্জনা তাৰপৰা মনত পৰিলে যে পানী প্ৰদূষণ হয় এইবিলাকৰ কাৰণে।
উম আৱৰ্জনাবোৰ মানে কি কৰে নদীত পেলাই দিয়ে নদী পানী প্ৰদূষণ প-প্ৰদূষণ হোৱাৰ লগতে নদীত যি জীৱ থাকে মাছ কাছ সেইবোৰতোতো মানে মৰি যায় উম।
এইবিলাকৰ কাৰণে পানীতো প্ৰদূষিত হৈ যায়। তেনেকে আমাৰ ব্ৰহ্মপুত্ৰৰ অলপ প্ৰতি সিটো হৈ গৈছে আমাৰ। যিখন আমাৰ নৈ ইমান মানে এতিয়া।
আৰু ভৰলো খনৰ যদি কথা কওঁ ভৰলুখনতোতো এনেকুৱা নাছিলে আজিৰ পৰা পঞ্চাশ বছৰ আগত কিন্তু সেই ভৰলো খনৰ অৱস্থা চাচোন আজি কি কৰি পেলাইছে মানুহে। মানে যাবৰ- জোথৰ পেলাই। তাকে। একেবাৰে ধ্বংস কৰি পেলালে।
মানুহে মানে মানুহকে মানে থম। ম আছে আজিকালি।
উম, উম তাকেইেতো মানুহে নিজেই মানে ধ্বংসৰ পথত মানে
অ' অ' তাকে আৰু যদি মাটিৰ কথা কব যাও মাটি প্ৰদূষণ। মাটি প্ৰদূষণত মানে এইবিলাক অ' প্লাষ্টিক ঠিক ৰসায়ন সাৰ চাৰ পেলাই মানে মাটিৰ খিনিও মানে অতি মানে বেয়া কৰি পেলাইছে।
তাকেতো প্লাষ্টিক বিলাক মানে পচি নাযায় নহয়। গেলি পচি নাযায় পালা প্লাষ্টিকটো। তুমি সেনেকেই মাটিত পাবা দহ বছৰ পাছতো, গতিকে মাটিৰ উৰ্বৰা শক্তি টো হ্ৰাস
আকৌ এতিয়া আৰু কৃষিৰ কাৰণে উৎপাদনো কমিছে। কৃষকসকলৰ কাৰণে বহুত মানে সমস্যাৰ সৃষ্টি হয়। এইবাবে
অ' অ'
আৰু কব গ'লে প্ৰদূষণৰ কথা ক'ব গ'লে শব্দ প্ৰদূষনটো আছে
অ আজিকালি মানে বহুত লাউড স্পকাৰ মানে ব্য্ৱহাৰ কৰা হয় এইটোি বিষয় জানা নহয় মানে এনেকুৱা লাউড স্পীকাৰ আৰু অৰণ এনেুৱা ব্যৱহাৰ কৰাৰ ফলত মানে যি ছাত্ৰ ছাত সেই সকলৰ পৰা পঢ়াৰ সমস্যা হয় নহয় ধৰা এতিয়া বিশেষ পৰীক্ষা এটা চলি আছে তাতে ওচৰত ফাংচন পাতি লাউড স্পীকাৰ বজাইছে সেনেকুৱা ধৰণৰ বা গাড়ীৰ ইমান মানে শব তি শব্দ গাড়ীৰ
হয় হয় ঠিক কৈছা মানে অত্যাধিক মানে শব্দই মানে মানসিক চাপ মানে বৃদ্ধি কৰিব
অঁ আৰু এখন বাইক আছে নহয় তোমাৰ বুলেট বুলি কয় নেকি ফটকা ফুটাই যে
ফতকা ফটাই এইবিলাক মানে সলাই লৈ কিবা এটা হয় হয় মানে মই দেখো ভয়ংকৰ ভয়ংকৰ অতি ভয়ংকৰ
যদি মানে হাৰ্ট এটেক থকা বুঢ়া মানুহতটো মৰিয়ে যাব মই কওঁ এনেকুৱা মানে শব্দ গতিকে এইসমূহৰ ওপৰত চৰকাৰে অকণমান সু দৃস্ট কি নজৰ ৰাখি অকনমান মানে চাব লাগে য তেনেকুৱা বিলাক কৰিব নোৱাৰে ন
নিশ্চয় নিশ্চয় তাকে ভাবিছো মই নে এইবোৰ মানে এ এ যদি মানে বেছি গুৰুত্ব দিয়ে এইবিলাক মানে সকলোবোৰ দোষ নৰ আজি যিহেতু আলোচনা কৰিলো আমি এহলে মানে এই অসমখন মানে অক অসম গোটেই পৃথিৱীখন মানে
অ ধুনীয়া সুন্দৰ হৈ সেউজীয়া হৈ যাব দেউ যদি মানে আমি কোৱা কথাখিনি যদি মানি চলে বা বৃক্ষ ৰোপণ কৰে।
ঠিক কথা, ঠিক কথা, আমাৰ ওপৰতো দায়িত্ব আছে, ঠিকে তেনে হ'লে বন্ধু আজি ভাল লাগিল কথা পাতি প্ৰদূষনৰৰ ওপৰত, মানে ভালকে চৰ্চিত কৰিলোঁ অ' ঠিক আছে, এতিয়া পাছত ভালকে পাতিম ভাল লাগিল কথা পাতি, ধন্যবাদ।
হা শুভৰা ৰাতি।
শুভৰাত্ৰি